কাহ
যাদব ক'ত আছা
মই এতিয়া ৰিজৰ্টতে আছো
ৰিজৰ্ট কোন ৰিজৰ্ট
পাম ৰিজৰ্ট
পাৰ্ম ৰিজৰ্ট পাৰ্ম ৰিজৰ্ট ক'ত আছে
পাৰ্ম ৰিজত খন তিনিচুকীয়াত আছে
তিনচুকীয়াত অ বাইপাছৰ ওচৰত আছে যে
অহ
অ তাৰ পৰা কি কৰিছে তাত মই আহি মানে তেনেকে এবাৰ ফুৰিব গৈছো লগৰ লগত যে
অ
তাত কলেজত পঢ়োতে লগৰ কেইজনৰ লগত ফুৰিবলৈ গৈছিলো
আহ
অ
আচ্ছা চিনি পাইছ ন
তাত কি কৰা
মই এতিয়া এ সৰু সৰা কাম এটা কৰিছোঁ কেচিয়াৰ
কেচিয়াৰ
অঁহ
ভাল কামচোন
অ তাকে এনেই পাৰ্ট টাইম হিচাপে
পাৰ্ট টাইম
অ কলেজৰে পঢ়োতে মোৰ এতিয়া দহ এঘাৰ মাহটো হৈ গ'ল
দহ এঘাৰ মাহ হৈ গ'ল
উম
অ বহুত দিন হলচোন কলেজ কলেজ কাঁ কেনেকা হৈছে
কলেজ এচাইমেচ চচাইমেন থাকিলে যাওঁ চলিয়ে আছে এইবিলাক
অ তুমি কোমাৰ্চৰ নহৈছিলা জানো
অঁ কমাৰ্চাৰ হয়
কমাৰ্চ হয় ন বাকী একজাম বিলাক হৈ আছে আনে
একজাম তাকে এটা দিলোঁ সেইদিনা মেজৰ বাকী কেইজ এতিয়া উম এখন পষ্টপন কৰি দিলে নেক্সট একজামটো অঁ বাকীকেইটা আকৌ আছে সছে
তুমি কোন চেমৰ হয় এতিয়া
মই এতিয়া ছিক্স ছেম।
মৰ মানে ফাইনেল দিলা মানে ববাৰ ন
ফাইনেল দিছো তুমি তিনিচুকীয়া কলেজতে পঢ়িছিলাচোন ন
অ মই তোমালোকৰ চিনিয়ৰ হম তিনচুকিয়া কলেজত মই পঁিছ চন ওলালো গ্ৰেজুৱে্যন কৰিলো
আহ উ এতিয়া কি কৰি আছা
এতিয়াাতো মই ঘৰতে থাকো ঘৰত টিউচন কৰাও উম সনেকেই আৰু উ
আচ্ছা
উম তাৰ পৰা আৰু কোৱা কলেজৰ কথা কোৱাচোন অলপ কেনেকে প্ৰগ্ৰাম বিিলাক কেনেককা চলিছে উম
অঁ প্ৰগ্ৰেম মানেতো এতিয়া আমাক তেনেকুৱাকে সেই ফোৰৱেল নিদিলে
আহ
ফ'ৰ্টি ইয়াৰছ হৈ গ'ল ন
হয় হয়
তোমালোকে দিছিলে চাগে ন
আমাৰ ডিচিটাই দিচিাই
অ বাকী তেনেকাই কিছুমান প্ৰগ্ৰাম চলি থাকে ধৰি লওক অ কলেজত আৰু অ কিছুমান হেৰিয় এক্জাম চলি থাগে ন সেইবিলাকে চলি আছে বা কিছুমান আৰু এনেকুৱা ধৰি লওক অঁ এণ্টাৰপ্ৰিনৰশ্বিপৰ কাৰণে প্ৰগ্ৰেমবিলাক চলি আছে এতিয়া বা ধৰি লওক এতিয়া ডিগ্ৰী কৰাৰ পিছত তমোক কোনে কোনটো লাইনত ধৰিব এইবিলাক প্ৰগ্ৰাম চলি থাকে
উম
অ এপকে চৰি আছে
তাৰ পৰা আৰু কোৱা বিহুতটো গ'ল
বিহু গ'লে
আহ
বিহু মানে অ মই মানে অকলে এদনে ঘৰত গ'লোঁ ন মোৰ সিমান ভাল নগ'ল
হুঁচৰি মাৰিলে নে বিহুত যে হুঁচৰি মাৰে
হুঁচৰি এবাৰ মৰা নহল
অ গ মাৰিছিল তুমি নে মাৰিলা নে
অ মোৰ মানে কামৰ এনেকুৱা প্ৰেচাৰ আছিলে যে এদিনে ঘৰত থাকিলোোগে অ'।
অ'।
সেইটোে সিমান ভালকে নগ'ল আৰু এই কামৰ পিচত থাকিলে মানে বিহু চিহু অলপ বাদ দিব লগা হয় আৰু।
উম।
অ'।
উম।
তাকে তোমাৰ বিহু কেনেকুৱা গ'ল?
আমাৰ বিহু ঠিকেই গ'ল দেই। ঘৰতে আছো যে বিহুৰ আমাৰ পাতিলে। ততিয়া দেখ প্ৰায় আমি বিহুৰ কাৰণে এক মাহৰ আগৰ পৰা ৰাতি বিহুৰ কাৰণে প্ৰস্তুতি চলাই আছিলো।
অ'।
কোনো বেনাৰৰ পৰা বনোৱা আদি বিহু ৰাতি বিহু ব পন্ধাৰৰ পৰা আদি সকলোখিনি আমি কাম মানে গাঁৱৰ ডেকা ল'ৰা খিনি মিলি আমাৰ কেতিয়াবা মানে আগবেলাক কৰো কেতিয়াবা পিছবিলাক চব মিলি মিলি মানে কাম বিলাক কৰা হয়।
আহ।
আমি মানে কি হয় আমি ডাঙৰকে পাতো যে আমাৰ ৰাতি বিহুখনন
অ'।
উ তোমাক মাতিম বুলি ভাবিছিলো মাতালো নহকল পাহৰি গলো ন।
অ', অ', এনে মই নোৱাৰিলোহেঁতেন বাৰু। কামৰ পৰা চাই আছিলে যে।
উম হু। কামত বিজচ । আজিকালি ন?
তাকে অলপ সৰু সুৰা, উপায় নাই কাম নকৰিলে ন। হয় ন।
উম, বাকী কোৱা খোৱা বোৱা কেনেকুৱা হ'ল। খোৱা বোৱা হ'লনে?
খোৱা বোৱা মানে অ', খোৱা বোৱা ব্ৰেকফাষ্টটো কৰিলোঁ।
উম, ব্ৰেকফাষ্ট তাতে দিয়ে নেকি?
ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ চব ইয়াতে দিম আৰু। অ', ব্ৰেকফাষ্টত ৰুটি দুটা আৰু ঘুগুনি মটৰ দিছিলে।
অহ।
উম।
তাৰপৰা ঘৰত গৈছা নাই?
ঘৰত আ এতিয়া যোৱা নাইচোন এমাহ হ'ল
উম
এতিয়া লাহেকে এক্সামটো খতম হলে যাম বুলি ভাবিছো উম তুমি ঘৰতে আছা ন। ঘৰলে গলে যাম বাৰু
ঘৰ ঘৰলে আহিবা অ মাতিম তোমাক
উম উম।
উম। বাকী স্বাস্থ্য ভালে আছে?
হা হা কি কৈছা?
কি স্বাস্থ্য ভালে আছে চাগে?
অ' স্বাস্থ্যটো তেনেকে আৰু। অলপ-চলপ।
অঁ।
অ' বাকী তুমি এইটো হেৰি ঘৰত আছা কিবা চাকৰি-টাকৰি এপ্লাই কৰিছা নেকি?
এপ্লাই মানে এইবাৰ অসম পুলিচৰ কাৰণে আহিছে নহয় পদ। উম, অসম পুলিচ। নিজৰ এছ আই ৰ কাৰণে এপ্লাই কৰিছোঁ। কনিষ্টবল কাৰণে। ফৰেষ্ট গাৰ্ডৰ কাৰণে এপ্লাই কৰিছো।
অঁ।
উম, তাকে মানে ফিল্ডত যাওঁ গধুলি যাওঁ।
উম।
দৌৰ মাৰো খোজ আৰু লং জাপ এনেকে আৰু।
আচ্ছা।
গাঁৱৰ ল'ৰা বিলাকো যায়? গাঁৱৰ ওচৰতে থকা ফিল্ডখন মানে আজিকালি বহুত ল'ৰা হয়।
অঁ
ফুটবল খেলাই ফুটবল খেলে অঁ
চ তাত আৰু চবেই
বস্তুতি চবেই চলাইছে মানে এতিয়া গ'ম পাইছে অসম চৰকাৰে এতিয়া বিজেপি চৰকাৰ হোৱাৰ পৰা প্ৰায় দুই লাখ চাকৰি দিম বুলি কৈছে আকৌ।
উম।
ত' সকলোৱে মানে প্ৰস্তুতি চলাব ইষ্টাৰ্ট দি দিছে।
উম। ময়ো চলাব লাগিব, একজামটো খটম হৈ ল'ব দিয়া অঁ।
উম বাকী তুমি এপ্লাই কৰিছা নাই
মই এপলাই এতিয়ালেোৱা নাই কিক লে
ডকুমেন্ট মানে তেনেকে মেট্ৰিক আৰু হায় ছেকেণ্ড পাছ হলে হৈ যায়
অ আচ্ছা আৰু কিবা এনেকুৱাকে ফিজ চেজ লৈছে নে
নাই নাই নাই নাই তেনেকে ফিজ তেনেকে এবাৰ লোৱা নাই তুমি অকল অনলাইনত মানে এপ্লাইটো কৰিলে হ'ল এপ্লাই কৰি মেলি পিছত এডমিট কাৰ্ড যেতিয়া আহিব তেতিয়া মানে মানে দৌৰ মাৰিব গলে হল আৰু ফিজিকেল দিব গ'লে হ'ল
আহ
উম
বাকী তুমি খোৱা বা কৰিলা নে
খোৱা বোৱা ৰাতিপুৱা কৰা হ'ল দিনৰ ভাগৰ এতিয়া বনাই আছে
আহ
তে ভাগতে তিপুৱা কি খালো আমি ৰুটিয়ে খালো দেই
ৰুটি খালা নহয় অ মিলিছে দেখোন অ কিয় নহয় তুমিতো মাংস খালা অলপ নিমিল দে
হয় হয়
উম এতিয়া দিনৰ ভ আাগত কি বনাইছা
দিনত এতিয়া কি বনাইছে জানো চোৱাগে নাই মই উম ভাতে বনাব চাগে ভাত খা আমি দিনতো ভাতে খাওঁ ভাতৰ লগত এতিয়া কি বনাইছে আলু ভাজি চাগে আলু ভাজি ডাল এনেকে থাকে আমাৰ
আহ আহ ৰাতি এহে সেবকে খোৱা হয় ন
অ ৰাতিলৈ কিবা এটা খোৱা হয় আৰু
আহ
উম
আহ বাকী তাত ৰাতি বিহু কেনে চলিছে
কাতি বিহু ভালে চলি দেই হৈ গ'ল আমাৰ মানে প্ৰায় বাৰটামান বজাৰ পৰা ষ্টাৰ্ট কৰি উম। উ, ৰাতিপুৱা, ৰাতিপুৱা এ, দিয়য়া হল।
উম।
বাৰটা বজাম মানৰ পৰা ৰাতি পোৱালৈকে মানে একে আহম
অ, তাকে মই ষ্টেটাচ তোমাৰ পাইছিলো। আহ। তাকে ফৰিইনাৰ কেইজনমান দেখিছিলোঁ। ক'ৰ হয় সেইকেইজন।
ফৰেনাৰ কেইজন আমাৰ হেৰি আফ্ৰিকাৰ পৰা আহিছিলে। মানে ডিব্ৰুগড় ইউনিভাৰ্চিটি অধ্যয়ন কৰি আছে তেনেকেই। উম, উম, ' উম, ' উম, ' উম।
কথা পাতিলে নে তেহঁতৰ লগত।
পাতিলো, পাতিলো কথা পাতিলো লগ মানে, ঘুৰিলো, ফুৰিলো বিহু লগতে গালো। বিহু গাইছে সিহঁতিও। নচিব বুলি শিকাইছো মানে। বা। আমাৰ পৰম্পৰাগত। মানে ৰাতি বিহু কেনেকে পালন কৰা হয়। কেনেকে কি কৰা হয়। মানে গোটেইখিনি মানে নিয়ম সিহঁতক মানে দেখাই মেলি বুজাই দিয়া হৈছিল। যাতে সিহঁতে ইয়াৰ পৰা শিকি মেলি গৈ। গোতে আমাৰ কালচাৰ টো মানে দেখাাব হয়, বিলগ। উম।
কেইজন আছিলে পাঁচজন আছিলে চাগে ন তাত।
আঠজন আহিছিলে আঠজন।
কাজল অ, বাকী চ থকা বোৱা, খোৱা বোৱা, ক'ত তাতে কৰিলেনে।
থকা বোৱা গাঁৱতে কৰা হ'লম গাঁৱৰ এজন ঘৰত মানে তেনেকে কৰি দিয়া হল। সুবিধাটো উ, উ। প্ৰায় ৰাতিটো গোটেই তা থাকে বা সিহঁতিও। বাকী এতিয়া গৰম দিনত গৰম দিন আহি যে কিবা ফুৰিব কবাত যোৱা প্লেনিং আছে নেকি
তাকে হেৰি অৰুণাচল মানে যোৱা প্লেনিং আছিল নে লগৰকেইটাৰ লগত।
অ, আমাকো লগ ধৰিবা আকৌ আমিও যাম লগত।
যাম চাম আহ নিশ্চয় কম
উম এইফালে বোলে কোৱা ইষ্টণ হিল এখন আছে ইষ্টণ হিল ত পনাচ লোত যে
অ তাত কেইবাখনো ৰিজৰ্ট আছে বুলি শুনিছো
উম অ তাৰ ষ্টন হিল বুলি এখন মানে খুব ওলাই আছে। ইউটিউবে, ফেচবুকে মই দেখি থাকো মানে মাজে মাজে, তাত গলে কেনেকা হ'ব।
অ', ক'ত আছে? অৰুণাচলৰ?
এইখন অৰুণাচল ৰয়িঙত আছে, ৰয়িঙ বুলি এডোখৰ জেগা আছে অৰুণাচলৰ সেই ৰয়িঙৰ মানে আশে পা অ', ৰয়িঙৰ আশে পাশে ক'ৰবাত আছে।
আতচ্ছা তুমি ৰয়িঙ গৈ পাইছানে?
ৰয়িং গৈছো এবাৰ কিন্তু সেই ৰিজৰ্টলে যোৱা নাই।
আতচ্ছা মইতো ৰয়িংও যোৱা নাই, তেন্তে অ', যোৱা তোমাৰ লগতে যাব লাগিবা? তুমি চব দেখাই দিবা কেনেক, কেনেকে যায় ন? উম, অহ, যাম, যাম।
অ', ঠিক আছে দিয়া তেতিয়াহ'লে মই তোমাক জনাম কেতিয়া যাওঁ, নাযাওঁ।
অ', অ', ঠিক আছে ক'বা, মই ক'ম বাৰু যোৱা টাইমত অকে বাই, উম, উম।